কি
মই আছো তই
মই এই কাম চাম কৰি আজৰি হৈ মেলি এনেই বিচনাতে পৰি আছিলো
অ ভালে আছ?
তোৰ ক
মোৰ ভাল ভাল ভাল। বাকী মা হতৰ?
ভালে। তহঁতৰ?
উম ঠিক ঠাক, ঠিক ঠাক, এতিয়া এইটো কি বুলি কয় তইতো তোৰতো এক্জাম এতিয়া শেষ হৈ গ'ল ন?
উম হ'ল হল
ওম এতিয়া তই কি কৰিম বুলি ভাবি আছ মানে?
এতিয়া সেইয়াই তোৰ পৰীক্ষা চৰীক্ষা বোৰ দিছো কি হয় কি নহয় বা আৰু
হয় নেকি
উম
অঁ কিহৰ একজাম দিছ?
এ কিবা কলেজ চলেজ বোৰৰে
হুম হুম তাৰপা কি কৰিম ভাবিছ?
তাপা হে এতিয়া পঢ়িমেই আৰু কিনো কৰিম
অঁ তাকে উম বাকী বাকী ঠিকে চলিছে
বাকি ঠিকে আছে পাৰ বেই
হুমম পাগলা নেকি তোক মই ক'ব দিলো যে এয়াই এয়াই কৰিছোঁ বুলি ক তই তই এ এই
ক'বি, পাগল নেকি মই? তোক সুধিম নেকি চব?
তই কৈছ, তই যে তোক মই কৈছোঁ, যে কি যে তই কৰা পিছত এনেকে ক'বি যে, কি মই তোক কৈছোঁ? কি কৰিছ? বহি আছোঁ ৰ। তাৰপাছত তোক কবি যে, তই কি কৰিম বুলি ভাবিছ? মানে, একজামছৰ মই এতিয়া এ আই কে শিকোঁ নেকি? বুজিছ? এনেকে ক'ব দিছোঁ তোক মই এইডাল।
অ' মই কম।
অঁ। তোকে ক'লো দেখোন মই, উঠনি! এ আই শিকো বুলি ভাবিছোঁ ৰ। তেতিয়া মই তোক টপিকটো ষ্টাৰ্ট কৰিব পাৰিম।